হেল্ল' শুনিছা?
হেল্ল' শুনি
অ', শুনি আছোঁ, কি কৰি আছা?
হেল্ল'। অ', মই এনে আছিলোঁ এতিয়া। কি?
ময়ো এনে আছোঁ। ভাত খালা?
উম, খালোঁ, খালোঁ, তুমি খালা?
ময়ো খালোঁ।
অ'।
গৰম বন্ধত কৰবাত ফুৰিব আ আজ কি যে হেৰি ঢেঁকীয়া বনাইছিলে, তাতে দাইল দি দিছে মানে ঢেঁকীয়াতে দাইল দি পেলাই খৰিচা দি পেলাই বনাইছিলে।
অ', অ', অ', ভাল দেখোন।
ক'বালে ফুৰিবলৈ যোৱা কথা ভাবিছানে? জুলাইত।
অ', মই
শিৱসাগৰ যোৱা কথা ভাবিছোঁ।
অ', কেতিয়ালৈ যাবা?
এই জুলাই প্ৰথম সপ প্তাহটোতেই যাওঁ নেকি ভাবিছো।
অ', শিৱসাগৰত আকৌ চাবলগীয়া বহুত বহুত বস্তু আছে ন?
উম, হয় হয়। আৰু শিৱসাগৰ মানেইতো অ', হেল্ল'?
অ', শুনি আছো মই।
অঁ, শিৱসাগৰ মানেইটো আমাৰ অ আহোম সাম্ৰাজ্য। অঁ, আৰু তাতে বহু বছ ৰ অ অহ মানে আহ আহোমসকলে
শাসন কৰিছিলে অঁ।
আৰু ইতিহাস ভাল পোৱা মানুহৰ বাবে এই ঠাই মানে ধুনীয়া আৰু ফুৰিব যাবলৈ।
অ', ইতিহাস বিষয়তটো মোৰ আছে নথকা নহয়, মই মই ভালে পাওঁ, কিন্তু শিৱসাগৰত তেনেকে ফুৰিছো যদিও মানে এতিয়া বহুত দিন হ'ল যোৱাই নাই। আগতে গৈছোঁ কেইবা বাৰো সকলো খিনি দে চাইছোঁ। দেৱবি দৌলো গৈছোঁ বি নো তলো কৈছোঁ। তাৰপিছত ৰংঘৰ কাৰেংঘৰ টো চাইছোঁ বাৰু কি তলাতল ঘৰ তলাতল ঘৰত তেতিয়া সোমাব দিছিল এতিয়ালে সোমাব নিদিয়ে নেকি।
অ', মই আচলতে মই যোৱাই নাই আজিলৈকে মই ইমান এটা নাজানো এইবাৰ প্ৰথম যামহে।
অ'।
উম।
আগতেটো অ', জেগাখিনি বহুত ধুনীয়া।
অহ।
আগতেটো ৰজাবোৰে ৰংঘৰত বহিয়ে মহ' যুঁজ হওঁক বা কিবা কিবি খেল চাইছিলে ন'।
উম, এই বিহুৰ সময়তে নেকি ন?
অ', বিহুৰ সময়তে।
অ', তাত এতিয়াও বিহুৰ সময়ত তেনেক
অ', ম'হ যুঁজ হয় চাগে। কুকুৰা যুঁজ এইবোৰ কিবা কিবি হয় নেকি উৎসৱবোৰ? বিহুৰ সময়ত তেনেকে যোৱা নহয় বাৰু। আৰু বিহুৰ সময়ত ইমান ভিৰ হয় ন' শিৱদৌলত।
অ', বহুত ভিৰ হয় মই মানে এই ভিডিঅ' চিডিঅ' দেখিছোঁ। কৰবাত কৰবাত সে তেতিয়া কিন্তু বৰ ধুনীয়া লাগে, এই নাচনী চাচনী এইবিলাক ধুনীয়া চুুলিয়া এইবিলাক নাচা ভিডিঅ' দেখিছোঁ অ'। বহুত ধুনীয়া লাগে দেখি। পেলাই মোৰ এনেকুৱা লাগে চাবলৈ যাওঁৱে নেকি কিন্তু এই বিহুৰ সময়ত আকৌ বৰ ভিৰ ভাৰো হয় যে সেইটো কাৰণে মানে মনো নাযায় বেছি ভিৰ হ'লে। উম। তাকে এৰ তাকে ফটোবিলাক অ', এই ৰংঘৰ অ', তলাতল ঘৰ এইবিলাক ফটোবিলাক চাই আছিলো মই এতিয়া।
অ', ভাল লাগে ন কিবা এটা। কয় নহয় আগৰ দিনৰ ৰজা বোৰে সেইবোৰ বোলে মানে কেনেদৰে নিৰ্মাণ মান কৰিছিলে তাহাঁতেটো চিমেন্ট ব্যৱহাৰ কৰা নাছিলে।
অহ।
সেই বিষয়ে পঢ়িছা নাই তাহাঁতি যে বৰা চাউলৰ পৰা যিটো আঠা ওলাই সেই আঠাটো আকৌ কণীৰ এনেকে মিক্স কৰি সকলোবোৰ মিহলাই পেলাই বনাইছিলে।
ৱাল চোৱাল বিলাক যে গাঠিছিলে। অ', মই শুনিছিলোঁ এনে ক'তো কিতাপে চিতাপে পঢ়া নাই বাৰু এইটো বিষয়ে।
অ', সৰুতে পঢ়িছিলোঁ এইবোৰ। পাইছিলোঁ আৰু। ভাল লাগে কিন্তু শিৱসাগৰ সচাকে বহুত মানে প্ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ধৰ্মীয় স্থানো আছে। তি আহি। অ' সকলো দিশতে মানে আৰু তাৰ মানুহবোৰো। বহুত শিক্ষিত।
অহ অ' মোৰ এই মই যেতিয়া মানে পঢ়ি আছিলোঁ মানে। বি এড। পঢ়ি আছিলো তেতিয়া শিৱসাগৰৰ ছোৱালী এজনীৰ লগত চিনাকী হৈছিলো দেই। তাই কথাবিলাক। ইমান ধুনীয়া মানে।
অ' স্পষ্টকে কয় ন।
অ মানে সুৰটো কিবা এটা মানে।
ভাল লাগে অহ আৰু তাহতৰ উম স্পষ্ট অসমীয়া।
অহ স্পষ্ট হয় বহুত ধুনীয়াকে কয় কথাবিলাক শুনি পেলাই বৰ ভাল লাগে।
শিক্ষিতও হয় তাৰ মানুহবোৰ।
উম হয় হয় ইমান দূৰৰ পৰা ইয়ালৈ পঢ়িব আহিছে তাকে মানে।
অহ আৰু তাহাঁতি যে সাংস্কৃতিক দিশ। তোক বহুত গুৰুত্ব দিয়ে জানানে তাহাঁতি মানে বহুত পাগত হয় বিহু হওক বা নাচ গানতে হওক ভাওনাৰ পৰা আদি কৰি সকলো দিশতে থাকেই তাহাঁতি। একোতে মানে তল পেলাব নোৱাৰি। হ।
হয় হয় এই মোৰ লগৰজনীৰ কথা কৈছো যে। সেই তাইো আমাৰ যেতিয়া কলেজ। ত এইবিলাক ফাংচন হৈছিলে মানে এইবিলাক ফ্ৰেচাৰছ কিবা কিবি যেতিয়া পাতা হৈছিলে। তেতিয়া তাই চবতে অহ চবতে অংশগ্ৰহণ। কৰিছিলে আৰু বহুত। ধুনীয়াকে নাচিছিলে বিহু বিহু নাচিছিলে। তাৰপিছত আ তাৰ। তাৰপিছত আকৌ পিছত তাহাঁতৰ তাত মানে দেতাই জ'পা আহিছে মানে কি গাঁও খনৰ নাম কৈছিলে মই পাহৰিলো দেই। সেই তাই যিখন গা। পাইছে তাত এনেকে ভাওনাটোত। তাৰ মানে হেৰি কৰিছে। অংশগ্ৰহণ কৰিছিলে। অ তেতিয়াও মানে দেখিছিলো এনেকে ভিডিঅ' কিবা কিবি দিছিলে মানে ষ্টেটাচত তেতিয়া অ ভাল লাগিছিলে ছাৰ অ আকৌ হেৰিও নাচিছিলে ৰাসো নাচিছিলে মই দেখি পেলাই ভাবিছো বা অ
অ তাহতি সকলো দিশতে আগবাঢ়ি যায় একদম তাকেই মোৰো চিনাকি আছে শিৱসাগৰ ছোৱালী তাহাঁতি নাচ গান মানে একোৱে পিছ পৰি থাকিব নিদিয়ে সকলোতে ভাগ লয়
অহ
ভালেই এনেকে ন আৰু ত' চাবলগীয়া তোমালোকে কি কি চাম বুলি ভাবিছা ৰংঘৰ কাৰেংঘৰ এইখিনিতো চাবাই চাগে
অ সেইখিনিতো একেলগেই আছে আৰু ওচৰতে
অ ওচৰতে আছে কিন্তু উম কাৰেংঘৰটো চাগ। অলপ দূৰত নেকি।
দূৰত নেকি? মই ভাবিছিলোঁ, উচ্
ইমানোচ, উম, বাকীখিনি বাৰু ওচৰা-ওচৰি। কিন্তু কাৰেংঘৰ অকমান যাব লাগে।
অহ অহ। আমি মানে তাত থাকাকেই যোৱাৰ কথা ভাবিছোঁ। গতিকে, অ আৰু মানে হেৰি উম কি বুলি কয় সেই তেতিয়া মানে যিমান খিনি মানে যি আছে চব চাই আহোঁ বুলি ভাবিছোঁ এনেইতো যোৱা নহয় নহ আমাৰ ইয়াৰ পৰা যে বোৰ দূৰ হয়।
অ কাৰেংঘৰটোতো ৰাজপ্ৰসাদহে আছে কৰিছিলে হয় নাই
উম
ভাল মই কিন্তু কাৰেং ঘৰত গৈছিলো যদি মই সৰুতে যোৱা যে মই পাহৰিয়ে গ'লো কেনেকুৱানো আছিলে
অ এনে ফটো চটোটো দেখিয়ে থাকো বাৰু
অ ফটো দেখিছো বাৰু ফ ফটো দেখা আৰু নিজৰ চকুৰে দেখা বহুত পাৰ্থক্য নহয়
অ হয় হয় আৰু এ তাতে অ সেই মই যে কৈছিলো এই বিহুৰ সময়ত মোৰ চিনাকি কি মানুহ যে গৈছিলে তাহাঁতি হে দিছিলে ভিডিঅ চিডিঅ' সেই তেতিয়া মানে এ কাৰেং ঘৰৰ সন্মুখতে নাচিছিলে নেকি এ বিহু নাচি পাছিলে মানে অ'। কাৰেং তেনেকুৱাই লাগিছিলে মানে জেগাখিনি দেখি পেলাই।
অ', আৰু শিৱসাগৰত শিৱৰাত্ৰিটো বহুত ডাঙকে উদযাপন কৰে।
অ', হয় নেকি মই এইটো নাজানো!
অ', তোমালোকে শিৱৰাত্ৰি টাইমত যদি যোৱা বহুত ভাল পাবা চাগে।
অ', এতিয়া এইবাৰতো শিৱৰাত্ৰি হৈ গল বছ
অ', সা পৰলে এই শিৱসাগৰৰ তুমি যে ক'লা বিহু ভিডিঅ' চাইছিলো বুলি আমাৰ প্ৰায় চাই থকা হয় মোবাইলত আহে নহয়।
অ', অ', বিহু ডাঙৰকে পাতে যে তাত তেতিয়া ওলাই থাকে নিউজে নিউজেও চবতে ওলাইে
অ' দিয়ে প্ৰায় ভিডিঅ' দেখা যায় আৰু প্ৰায়বোৰ মানুহ যায়ে নহয়।
উম যাই যাই আৰু কিন্তু এই এ আহোম সকলৰ যে এই ৰজাবিলাকৰ নামল বিলাক যে মই বৰ পাহৰি থাকো পঢ়িলেও পাহৰি থাকো।
অ', অ', অলপ একে আছিল ন আহ।
উম।
মোৰ এই ৰুদ্ৰসিংস আকৌ ৰাজেশ্বৰ সিংহ বুলিও আছিলে নেকি এজন?
উম আছিলে মানে মই পঢ়িছিলো মই পাহৰি থাকিলো বহুত দিন হ'ল কিন্তু নামখিনি চব একে একে আছিলে আৰু কিবা টেকনিকো আছিলে ৰ'বা মনত ৰখা কিবা মানে এ প্ৰথমটো মানে চুটোতো একেই হয় ন চুোকাতো। অ', মানে এই লাষ্টৰ ফালৰ মানে মানে প্ৰথম খিনি মানে একেই হয় যে চবৰে চুৰ টো মানে চ চুকাফা যেনিবা চু সেই তাৰ পিছৰ খিনি মানে কিবা এটা টেকনিক এটা আছিলে।
চুকা ভ চুকলেং মং চুহুং মং এনেকুৱা এনেকুৱাকুৱা
অ' অ' হয় হয় মানে প্ৰথমটো এতিয়ে হয় চবৰে চুৱে হয় চুইে চোপা চোপা আৰম্ভ মানে
ভাল এ ৰজাৰ নাম খিনি মনত থলে মানে ভালেই বাৰু আমাৰ কাৰণে
উম তাকেই আৰু শিৱসাগৰ কেৱল এখন চহৰে নহয় আৰু এই অসমৰ ইতিহাসৰ জীৱন্ত সং সং উগ্ৰলায়ৰ দৰে য'তেই চোৱা যায় মানে আহোম যুগৰ কিবা নহয় কিবা এটা স্মৃতি দেখাই যায়।
অ' আহোমসকল প্ৰথমতেতো চুকাফাৰ পৰাই চুকাফাই আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা বুলি জনাাতো যায়েই আৰু।
উম।
নাম বোৰ তাহাঁতৰ প্ৰায় একে একে আছিল কিন্তু ন' মই এতিয়া মানে তুমি কওঁতে চাইছো উলিয়াই পেলাই কিতাপখন। মোৰ আচলতে হিষ্ট্ৰি আছে যে বিষয়টোত। আমাৰ মানে কি হয় এই প্ৰথম ডিগ্ৰীত যেতিয়া লোৱা হয় ভাৰত বুৰঞ্জী পাওঁ মানে আমি অসম বুৰঞ্জীখন হেৰি অহ মানে ফৰ্থ চেমিষ্টাৰৰ পৰাহে পোৱা যায়।
অ', অ'।
সেইকাৰণে অকমান পাহৰি যোৱা নিচিনা হল মানে। তুমি কওঁতে মই পতককে চাইছোঁ।
অ', হয়ে তেনে কয়ো বহুত দিন হ'ল ন, বছৰ হ'ল আৰু। মোৰো দুবছৰ মানে হ'ল অসমৰ বুৰঞ্জী পঢ়া, এতিয়া মই পাহৰি থাকিলো। এইবিলাক মানে, আকৌ বাৰে বাৰে চাই থাকিলেহে মনত ৰয়, এনে পাহৰি থাকা যায় আৰু নাম বিলাক বিশেষকে।
অ', সেয়াই। হ'ব ন', ঠিক আছে তেন্ত তে
অহ, অহ। অ', ঠিক আছে হ'ব দিয়া, আকৌ কথা পাতিম, কেতিয়াবা।